আহ উ অ অ অ এফালে পানী তুলিবহি অ অ অ অ হব হব এ আমাৰ সেই কাষৰ ঘৰ বোবুজনী চেই ববৌজনী মানে আহিছিলে তাকে কৈছো কালিলে মানে আমাৰ এইখিনি যে নামঘৰ নামঘৰটো মানে মণিকোত লোৱা তাপা এই হে ববৌয়ে মাতিছে মানে কাইলে মণিকুট লোৱা এইখিনি পানী তুলি বহি গো পিনীয়ে চাবলে যাবলে ইমান ইচ্ছা নদী পা বাকী সেই তই ভালে আছ নে
আছো অ তোৰ ভাল
আছো আছো দে কি কৰি আছিলি
এই কাপোৰ কেইটামান জাপি আছো
অ বোকা দিছে নে
দিছে দিছে
অ তই ৰুবলে তই ৰুবলে গৈছ নে কি
মই নাই যোৱা মই খোৱা বোৱাত
আহ অ হয় হয় গোৱা অ আচ্ছা পথাৰলে যোৱাই ভাল যোগান ধৰাতকে পথাৰলে যোৱাই ভাল
সঁচাকে এ পথাৰত এটা কাম
এটা কাম
ঘৰত গোটেই সোপা
ঘৰত যিদম যোগান ধৰিব লাগে মানুহ কিমান লাগিছে পথাৰত
এই আজি তিনজনী লাগ আহিলে কাইলে পৰা আহিব সৰকে
অ অ
আজি তিনিজনী আহিলে কাইলে মানে আহিব সৰকে
অ আৰু কিমান আছে গে এইবোৰ আও ট্ৰেক্টৰে বাই থোৱাহে এদম এদম দি দি দিয়া বোকাহ হে আও
নহয় ঢেৰ নাই দিয়া আমাৰ কম কমকেহে দিছো আকৌ ট্ৰেক্টৰ আহিব
অ
ট্ৰেক্টৰ আহিব আকৌ মাতি মানে কি হ'ল আজি যি দৱা উ পানী আহিলে উ উত ৰোৱা ষ্টাৰ্ট হৈছিলে হে এইফালে উটোৱাই নিলে
অ উম আমাৰ আজি ইয়াত কেনেকুৱা ঢল বুলি ভাবিছ নদী আমিও সেই বৰষুণ দিয়া আগতে মানে সাতুৰিবলে গ'লো
অ
তাৰপা মাকন মানে হ'ল তাৰপা এই আমাৰ উম বৌহতে শুকান শুই আছিলে তাৰ পিছতে বৰষুণ কণা আমি বৰষুণ আহক আহকে কৈছো বোকা ৰুবলে বোলো বৰষুণ অকণ দিলে কোমল হ'ব বৰষুণ আহিলে মানে কেনেকুৱা আহিলে তাৰপিছতে আৱ অ তাৰপাতো হেৰি এইটো কি আাজি আমাৰ এইখিনি যে নদীখন আমাৰ ঘৰ নোপোৱা আগত লাগিছে তাপা তাই এই খিনিয়ে মানুহ এঘৰ গৰু এজনীৰ গাই গৰু একদম ডাঙৰ গৰু অঔ পাই মৰি থাকিলে নহয়
ইচৰাম ক'ৰ পৰা উটি আহিলে
এ এয়াল দি থৈ দিছিলে সেঘও অলপ নহয় বৰষুণ দিছে বতৰটো বেয়া হৈছে তহতে গৰুকেইটা কি কৰো হয় নহয় বাৱ আনিব লাগে বা এয়াল দি থোৱা গৰু মেলি থোৱা গৰু হলে পলাব তহতৰ সেইকনো বাৰু জ্ঞান নাই নে
হয় অ
যদি ডাঙৰ গৰু হয় বিশ বিঘা নেপাই থেইত বেয়া লাগিলে এ বগা বগানে কি জানো হেই পা এ পলসৰ সেইবোৰ দি গ'ল যে অ
অ মানে মৰি থকা পিছতহে গম পাইছে
মৰি থকাৰ পিছতহে গম পাইছে অ ছা কেনেকুৱা মানুহ বাৱ দেখিছে নদী সিহঁতে এয়াল দি থৈছে বতৰ ইমান ডাঙৰ বৰষুণ
যা চোন
এহে এক ওচৰতে হে দৌৰ দিলেও নহয়
দৈ এনেও নহয় সচাকে দেই গৰুজনীয়ে অলপ কষ্ট পালে নে অ গৰুজনী বাৱ অলপ কষ্ট পালে নে
কৈছে পোৱালি আছিলে হেনো গাখীৰ খীয়াই থকা গৰু পাই
উম হম হম সচাকে বেয়া লাগে অ
অ
আহ এই নেটৱৰ্কটো ভালকে পোৱা নাই কি কৈছ
আমাৰ ইয়াত কাইলে ভাওনা আছে আহিবি শুনিছ নাই
অ গৰখীয়া হবা নে কি
এ নহয় নহয় বাৰহি আমাৰটো নামঘৰ নহয় ইটোৰ নামঘৰ ইটো যে
অ অ অ অ গম পাইছো অ অ
অ কাইলে মানে নহয় কাইলে আসন লোৱা পৰহিলে ভাওনা পৰখিলে সবাহ
অৱ গম পাইছো অৱ।
সবাহ পতাই নাই এইবাৰ কিবা সিহঁতৰ কিবা কিবি হেই হ'ল বাকী তহঁতৰ হে ছোৱালী ক'ত গ'ল?
ছোৱালী আছে খেলি মই এই কাপোৰ অলপ জাপি আছো।
তাই হেৰি পথাৰলৈ গ'লে বাইয়েকৰ লগত থাকেনে!
থাকে ফোনটো দি থৈ যাওঁ আকৌ ফোন নিদিলে নহয়ে।
অ ছাই ইমান বুজি পোৱা হ'ল ন তাই ফোন চাবলে। নিজে চাব উলিয়াব পাৰে, নিজে উলিয়াব পাৰে নে কিনু!
লগটো খুলি দিলে ইউটিউবটো উলিয়াব পাৰে।
অৱ।
লগতটো যদি মই খুলি দিওঁ ইউ ইউটিউবতটো পাই উলিয়াব তাই নিজে পাই উলিয়াব। অ আজিকালি এইবোৰ পেটতে শিকি আহে।
অ চাৰ্ট তাৰপা হেৰি মোবাইল টো চাই যাই বয়েকৰ ওচৰতে থাকে মোবাইলতটো দি থ'লে একো আমনি নাই আৰু
নাই নাই একো আমনি নাই এই মোবাইলটো নিদিলেহে আমনি।
হে
উম।
ল'ৰা ছোৱালীবোৰে যে সচাঁকে আৰু এইটোৱে হ'ল মানে মোবাইলটোকে দিওঁ মনে মনে থাকক।
মনে মনে থাকক অৱ। চিঞৰ বাখবোৰ কৰি থকাতকে শান্তি থাকক, মানে মোবাইলতটো দিলে কলৈকো নাযায় মোবাইল টো নিদিলে অতি ত'ত যাব ভয় লাগে ক'ত যাব ঠিক নাই।
বৰ চিন্তা অ'। মোৰ ছাগলী বান্ধিবলৈওঁ আছে আজি এজনো দিন দিনটো পথাৰতে কঠিয়া কঢ়িয়াই আছে। কোৰ মাৰিছে।
এ অকলে অকলে কষ্ট তহৰ ধংসনত।
ইমান কষ্টকে আলিবোৰ আলিবোৰ দি থলে গোটেই আলি খহাই নি অৱস্থা নাইকিয়া কৰি দিলে।
হয় হয় অ' ৰোৱনী এইবোৰ কিমানকে দিবলগীয়া হৈছে পইচা?
এইবোৰ জানো এতিয়া কাইলৈহে পাতিবহে কিমানকে হ'ব।
অ এতিয়া কেতিয়াৰ পৰা লগাইছ ৰোৱনী?
আজিপা।
আমাৰ ইয়াত চাৰে তিনিশ ৰোৱনী।
অ আমাৰ নহয় বাৰ চাৰেটো অকল তিনিশহে। চাৰিটো নহয় সোমাইে নাই মানে সোমাইে নাই আৰু
আৰু কে চাহ খোৱা বোৱা দি দিৱ লাগিবই একো নাই আৰু সময়মতে নে
উম সময়মতে একাপ মানে হেৰি হ'ল সেইটো বৰষুণত খোব তিতিলে যে
উম।
একাপ চাহ আগতীয়াকে বুট ভাজি ধুনীয়াকে বিস্কুট চিক্টুত ট সতে লাল চাহ কাপ খোৱালো তাৰ চছেকেণ্ড বাৰত আকৌ গাখীৰ চাহ ৰুতি ৰুতি, পুৰি বনাই দিলোঁ। ভা, ভাতৰ লগে আকৌ দি দিম, আলু ভাজি কুন্দুলি আলু ভাজি
বনাইও, ৰবিছো ৰুটি চাহ খোৱাই আকৌ ভাত খুৱাইছ।
অ,
খাই থকাহে হৈছে, কেইটাৰ পৰা কেইটালৈ ৰুইছে?
তোৰ চাৰিটা বজালে আহিলে আৰু দছটা বজাত গৈ।
ৰবজি তই যে এবাৰ বুটে খোৱালি, আকৌ এবাৰ চাহ বিস্কুটে-চিস্কুটে দিলেই হ'ল দেখো বোলে, আকৌ ৰুতিখন বনাই দিছ
বাৰটা বজাত খোৱালোঁ চাহ, সেয়াই চাহ এঘাৰটাত খুৱাইছোঁ। ছাৰে এঘাৰটাত দি, দিছোগে।
যিমানে দিবি, সিমানে খাব নাখাওঁ বুলি সিহঁত
নকয়, নকয়, অ, তাকে আজি এজনে গৈছে এজনে কৈছে, আজি লজে হৈছে একোৱেই নহ'লে ই যিমান ডাঙৰ, ডাঙৰ মানে যি যিকেইটা দিছিলে সেইকেইটা নহওঁক সৰু সৰু গীতাহে ৰুলে আজি।
অ, ইমান খোৱাই-বোৱাইও।
উম, এ, অকনো হে, হেৰি নাই হোৱা। আৰু ধান বা এতিয়া কিমান হয়? তো, এইবাৰ চ'ব অকলেহে কৰিলো আধি আগতে আধি কৰিলেও, অকনমান তৎ পাওঁ। এইবাৰ আধিঘা, মানুহ একেবাৰেই নাপালো, সেইকাৰণেহে দিগদাৰ হ'ল।
কেইবিঘা মান ৰুব লাগে তহঁতৰ?
দছ। বাই, বাইচাৰি মিলাই পোন্ধৰ মান হ'ব।
উম, উম, গিয়েৰে ক'ত মাটি ৰ
উম,
হয়, নিখন
মাটি অলপ, এই আজিকালি আ আধি লো, আধিকে কৰা মানুহ নাই, চ'ব আজিকালি হাজিৰা, ঠিকা।
আৰু আ, আধিকে কৰিলেওতো যি দিম খৰচ হয়।
হয়, হয়, আকৌ দুচাহ বোৱাবই লাগে, হয়।
উম, বোৱাই দিব লাগিব ডাঙৰি ভাগ কৰি আনিব লাগিব পথাৰৰ পৰাই।
ট্ৰেক্টৰ লগাব লাগিব। তে, মানে মৰনা, মৰনা ফো, মানে। উম,
খেতি নথকা মানুহেই ভাল গম পা, নে মই আমাৰ এজনক কৈ আছো আমাৰ যে খেতি নাই মই ভালেই পাইছো, ধান তই যি এতিয়া যিদম পইচা খৰচ হৈছে, সেয়া পইচাই তই ধান কিনি থলে। তই উম, তাতকে হেৰিহে পাবি গম পাইছোন নাই। এবছৰতকে বেছিহে যাব সেয়া ধানে।
বেছি হে।
হয, নে নহয় বা
হয়, হয়।
মই, এজনক কৈছো আমাৰ যে খেতি নাই মই বৰ ভাল পাইছো দেই।
সঁচাকৈ এইবোৰ মাথা মাৰি থাকিবলৈও নাই, আকৌ মাতটো এটা কথা মাটি সোপা থাকিলে। চন, পৰি থাকিলে লোকে গৰু চৈ, আনিলে সেইটো পেনেওতো হেৰি লাগে।
এ, নহয় এতিয়া নিজৰ খেতি থাকিলে কৰিবই লাগিব ইয়াত দাম হ'লেও কৰিব লাগিব। কেনেকেনো চোন পেলাই থবি বাৰু মুখৰ আগতে। সেইটোতো কৰিব লাগিবই। কিন্তু মানে, নহ'লে, নহ'লে
মানে, মানুহ থকাতো আছে, দুই নম্বৰী কৰে। আমাৰ দেউতা মানে, থাকিলে ইমান হেৰি নাই, এজনৰ এজনে ইমান সেৰি নাপায় যে! এই, দুই নম্বৰী কৰে মানে, মানুহবোৰ।
চা ইমানকে দিছেই, ইমান খুৱাইছেই!
মানে, যোৱাবাৰ আমাৰ, ডাঙৰী বহুত চুৰ হ'ল আধি কৰা।
অ'!
আধি কৰিছিলোঁ।
অ'!
এ, তেনেকে নিলে আৰু নাম-চাম নকওঁ আৰু এতিয়া।
সৰহকে লৈ গুচি গ'ল।
উম! তাল, তালে নিব দুটা। নহয়! দিনতে। তাৰ ফালে নিব দুটা, আমাৰ ফালে নিব এটা ডাঙৰী। ধান কটা মানুহে, দেখি পালে কয় আৰু! তাৰপাছত, আমাৰ এইজনে কাজিয়া নকৰে যে।
অ'!
কাজিয়া কৰিবলে বেয়া লাগে আৰু! তই কি কাজিয়া কৰিবিগেনো! এনে, এনে। আৰু মানুহতো লোৱাটো যি উগ্ৰ, ভয়ে লাগে!
হয়, হয়, হয়!
পিতেক এটা আছে, জীয়েক এজনী আছে। অ' অ'! ঘৰত কেঁচুৱা পালে। অ'! দুটা কেঁচুৱা পালে, অ'! দুটা কেঁচুৱা পালে।
অ'! তহঁতৰ মানে, খেতি কৰিছিলে?
খেতি কৰিছিলে।
অ'! তেনেকুৱা
উম!
উম, এইবোৰে- এইবোৰে মাতে, আকৌ।
উম, মাতে।
সেইবোৰ তহঁতক কৰিছে, কি হ'ব! সেইবোৰে সিহঁতৰ ঘৰ পৰা, আঁতৰিব বুলি ভাবিছ। লোকক অন্যায় কৰা বস্তুয়ে কাকো নাতে।
কাকো নাতে, সেইটোৱে! সঁচাকে অ'! মই, ছোৱালীয়ে অকমান খেলি, বৰশী এটোপ দিলোঁ, ইমান খুটিলে মাছ! আহিলে? এ, গাছ কাপ কেইটা ডাঙৰ হ'বলৈ থৈছোঁ, গাছ কাপ আহিছে।
তাৰপিছত, চন্দা মাছ দিছিলোঁ, চন্দা মাছ কেইটা অহা নাই।
অ' অ'!
গাছ কাপ কিটাহে আহে। গাজ কাপ বেছি দিয়া নাই, চাৰি কেজি মান দিছিলোঁ।
অ' অ'!
সেইকেইটা আকৌ, খোৱাই দিলে বহুত ডাঙৰ হ'ব নহয়, গাছ কাপ কিটা।
এতিয়াই চাগে, আধা কেজি মান হৈছে।
হৈছে অ'! তিনিটা খালোৱে।
এটা আহিলে, তহঁতৰ দুসাঁজ মান যায় চাগে?
দুসাঁজ নাযায়, এসাঁজে যায়, সেই হয় মানে। এই, ফিচাও মাথা নাখাওঁ যে, গুই ভাজি ক সেইটো কণ
অ অ
সেই লগত পিয়াজ চিয়াজ দি পেলাই নহৰু চহৰু দি মই খাই তেনেকে খাই বৰ ভাল পাওঁ তা-চত ছোৱালীবো তো নে তেনেকে নেখাই আউ মানে বৰ সৰু সৰু নকও ডাঙৰ ডাঙৰ পিছ কৰোঁ খালে ভালকে খাওঁ আৰু এসাঁজ আও অ টিকাটিক কৰিলে ভাল নালাগে খাই টিকৰি টিকৰি অ পিছবোৰ খাই ভাল নালাগে চন্দা মাছ চন্দা মাছ এ এদিন আহিছিলে অ খাইছোঁ যেন নালাগে আই হা-ত তলোৱা মান হৈছিলে চন্দা মাছটো বেলেগে হলে ন পিচ মান কৰিলেহেঁতেন মই চাৰিটালে চাৰি পিচ ডাঙৰ ডাঙৰকে
আ-হা হা
বেয়া পাওঁ মই
হ অ চাহ তো চাগে সেই অ ঠিক আছে